হেল্ল'
হয়
হেল্ল'
হেল্ল'
হয়, তুমি? ফুৰিবলৈ ফুৰিবলৈ যোৱা নেকি?
অ মই হয় ভালেই মই ইভিনিং টাইমত ফুৰিবলৈ যাওঁ সদায়
অ ক'ত ক'ত ক'ত গৈ কেনেকুৱা ঠাইত
যেনেকুৱা ধৰা কাজ কাজিৰঙা, ভালুকপুম, অৰুণাচল, ইটানগৰ ইবিলাক জাগাত ফুৰি মোৰ ভাল লাগে। হিল ষ্টেচন বিলাকতো ভাল লাগে।
অ' মোৰ টো কাজিৰঙা গৈ ভাল লাগে, কাজিৰঙা মানে জন্তু জন্তু চাব পাৰি যে বালুক হাতী হৰিণা এইবোৰ চাব পাৰি যে আৰু কাজিৰঙাটো আমাৰ কাজিৰঙাটো একটিঙীয়া ঘৰৰ পৰা বিখ্যাত হয় আৰু কাজিৰঙালৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে
এই বছৰো বহুত পৰ্যটক কাজিৰঙাত,
হয় হয় আৰু অকমান নামটো কাজিৰঙাই হয় আৰু অকমান নামটো কাজিৰঙাই বিখ্যাত বনাইছে
হয় হয়।
সেইকাৰণে কাজিৰঙালৈ গ'লে বহুত দূৰ দৰণি মানুহকো লগ পাব পাৰি।
হয় ভিতৰৰ অৰণ্য এৰিয়াটো যে জীপ দি যে ফুৰে তেতিয়া জীপত ফুৰিছানে তুমি?
চাফাৰী কৰি বহুত ভাল লাগে
উম!
আৰু ক'ত ক'ত ফুৰি ভাল পোৱা?
তেনেকৈ পাহাৰীয়া এলেকাত পোৰা আছে, পাহাৰীয়া এলেকা মানে অলপ ঠাণ্ডা ঠাণ্ডা লাগি যায় গৰম দিনত গৰম দিনত পাহাৰীয়া এলেকাত ফুৰি বওত বাল লাগে
এই অৰুণাচলৰ ভালুকপুং গৈছা? অৰুণাচলৰ ভালুকপুং গৈছা ভালুক
চাই বহুত বাল লাগে।
হয় হয় হয় ইটানগৰ ভালুক বম এইবিলাকতো ফুৰি ভাল লাগে, আমাৰ অসমত ফুৰিবলগীয়া ঠাই বহুতো আছে। শ্বিলং, দাৰ্জিলিং। এইবিলাকতো ফুৰি ভাল লাগে।
হয় বহুত ঠাই আছে অসমত বা অসমৰ ওচৰতে আৰু অসমৰ যিবিলাক ঠাই আছে চব পাহাৰীয়া ঠাইয়ে,
হয়, কলীয়া বুমুৰা ব্ৰীজ পেইছা,
আঃ কলীয়াভোমোৰা বীজ টো বহুত ভাল লাগে তাত মানে বতাহ দি থাকে যে আৰু নদী আছে তাত নাৱেৰে ফুৰিব পাৰি। ডলফিন চাব পাৰি
এতিয়া নতুনকে নদীত ডলফিনো ওলাইছে।
হয় ডলফিন দেখাম দেখিব পোৱা যায়।
অ' কলীয়াভোমোৰা বীজৰ লগত তাৰো এখন নতুন দলং হৈছে হয়নে, সেইটোৰ নাম কি আছিলে ত
সেইটোৰ নাম হৈছে ভেটিয়ে,
আঃ কলীয়াভোমোৰা বীজ আৰু খেত তুমি কি কয়? হ'ব ঠিক আছে।